শুনিছা? কি কৰি আছা? মই এই ভাতকেইটা বনাই আজাৰ-আজৰি হৈছো।
কি বনালে?
ভাত, মাংস অকণ আনিলো বতৰৰতো আজি ডাৱৰীয়া যে।
অ', অ', ঠিকে আছে। জ্বলা-চলা
অ', জ্বলা দি পেলাই আৰু হেই এজনেও কাম-বন কৰি থাকে যে, ভাতবোৰ সোতকে খাব বেয়া পায় মানে। মাছ বা মা অকমান লাগি এই দিনটো লোকৰ ঘৰত কৰি থাকো দিনে বয় একো পাতা নাই যে তুমি কি বনালা?
উম', হয় হয়, আমাৰ এই মাছ বনালো, তাৰপিছত এই অকমান খায়ে দিলো আৰু ৰাতিপুৱাই খোৱা যে।
অ'।
অলপ খাইে দিলো আৰু ভোক লাগিলে বুলি।
ছোৱালী
ছোৱালীও খাই উঠিলে তাৰনো ভাত খোৱানো কিয় অকমানে খাব সি।
অ', দেউতাক নাই? চাদৰ মই কাটিলো, চাদ অ' চাদৰ কাটিলো, হেৰি চ তোৰ কি ততি আকৌ বেলেগে লগালো এজনী গামত লগালো। গামোচা উম। বিছখন লগাইছিলো এ তিন নম্বৰখনত ফুল বাচি হৈছে আও।
অ', অ', মাটি চাটি ৰুবলৈ হোৱা নাই?
নাই হোৱা, নাই হোৱা, পানী কালিলৈ কঠীয়া পাৰিব। আগত পাৰিলেহেঁতে আগত তিনটোপোলা পাৰিলে এতিয়া আকৌ দেৰিকে আকৌ এই নৈ কাষত মাতি আছ ছু যে সেই কাৰণে হেৰি ইহঁতে এ ৰুবলে দেৰিকে ৰুওগে তাত মানে।
অ', এইবাৰ বেলেগত খেতি লৈছে জানো?
বেলেগত মানে এ আগৰ কৰাখিনিয়ে আৰু। বেলেগত নাই তেনেকে, তোমালোকৰ হে কঠীয়া পৰা হ'ল?
হ'ল আমাৰ সাতটিং পাৰিলোঁ। এ ৰুবলে হ'ব আৰু কলে হোৱাগে নাই।
অ', অ', অ'। আমি সাতৰ পিছৰ পৰা ৰুম হম, উম, বৰষুণ দিছে অকমান, অ'।
আমাৰ ফালে ইমান বৰষুণ অ', থাকিবই নোৱাৰে পাই।
অ'। তেতিয়া জোৰ চোৰ চাই নাছা চলাইছে চাগে আৰু।
অ', অ', অ'।
অথনী কাপোৰ, এ, আমাৰ যোৱা মানুহ নাই মাছ মই নধৰিলে আমাৰ ঘৰত মাছ খাবলে নাপায়ে।
অ'।
মই ধৰিলেহে ধৰা। কাইলৈ কিবা অকমান ধৰিব লাগিব, আজি আমাৰ ঘৰৰ মায়ে অকণমান ধৰিলে অকমান দিছিলে, তাৰ লগতে আৰু কেইটামান খাই দিলোঁ আৰু।
অ', মা দেউতা ঠিকে আছে?
ঠিকে আছে, দেউতা নাই নহয়, মাহে আছে ঘৰত। মায়ে ভাত খোৱাই নাই, আমিহে খাই আছো।
অ'।
ইহতি ঠিকে আছে?
আছে আছে।
অ', আজি টিউচন কৰিবলৈ গৈছিলে নে?
খন দিলে সেই টাইমতে নগ'লে, মোৰ নিধি মিটিং আছিলে নিধি মিটিঙলৈ গ'লো। তাৰপিছতে তাহাতি ঘৰতে থাকিলে আৰু। ল'ৰা টিউচন লৈ গ'ল বাৰু, ছোৱালী নগ'ল। এ অকমান কষ্ট হ'বই আৰু। এতিয়া আকৌ এ ফিল্ডলৈ যায় দৌৰিবলে।
উম উম উম উম।
সেইকাৰণে। এইটো, এইবোৰ তুমি অনলাইন-চললাইন কৰিলা নে নাই? এই দহ-পঁচিছ হাজাৰ টকাটোৰ কাৰণে অনলাইন
অ', আজি ফ'টো মাৰ আজি ফটো মাৰি নিলে আমাৰ। তাৰপৰা কাইলে আকৌ কিবা ছটা বজাত মাতিছে গম পাইছে নে?
উম, উম।
মই যাব নোৱাৰিমে চাগে, দেহাতো বেয়া যে। এইবোৰ ব্যায়াম-চ্যাম কৰিব নোৱাৰিম চাগে।
অ'।
আকৌ ফুট মাৰিবলৈও যাব লাগে।
গোটৰ মানুহখিনি মাতিছে মানে সকলো বুলিয়ে কৈছে, কিন্তু এ দুই-এগৰাকী গ'লেও হ'ল আৰু। লে হেৰি যে যোগ দিৱস ডে, দেখুৱাব কাৰণে। আকৌ নগ'লে মানে চিধা কৈ দিব যে এনেই হেৰি তুৰিলে হ'লে তুফান আহিব, এতিয়া আকৌ নাহে। তেনেকে বুলি ক'ব নহয়।
এ, ৰাতিপুৱা টাইমতটো বেয়া হ'ল আ
বেয়া হ'ল অ', কাইলৈ দেওবাৰ যে থাকিব তি বনাব। মই মানে আকৌ হেৰি যাবগৈ লাগিব, প্ৰেচিডেণ্ট যে।
অ', অ', আমাৰ এবাৰ সলাই দিলো নহয়। মোৰ ইমান টেনশ্যন নাই। বেলেগ দুগৰাকীয়ে যাব চাগে সিহঁতিও।
অহ, বৰষুণ দি থাকিলেনো ক'ৰ পৰা হ'ব। অ', হেৰিয়ৰ কিবা
আ? আপোনাৰ মাতটো ভালকে অহা নাই দেখোন? অকমান সেই ওলাই আহক বাহিৰৰ ফালে নেটৱৰ্ক এই জব
অ', কি কি? অ', অ'।
অ' জ, আৰু দুদিন মাৰিলে এদাই হ'ব আ কাইলে পৰসিলে।
অ', অ', অ', অ'।
মঙ্গলবাৰলৈ লাষ্ট আওঁ।
অ', তোমাৰ ছোৱালী এজনীহে ন?
উম ছোৱালী এজনীহে। এ সি উ প চাই, সিহঁতৰ সোমবাৰৰ পৰা।
অ'। তাকে তাকে ভালকে বোৱা-মেলা ক
উম বতা ব্টতাহ ঘৰতে আছে নে ক'বালৈ গ'ল অ' ঠিকে ঠাকে আছে অ ঠিকে থঠাকে আছে নহয়
আছে আছে তোমালোকৰ চোৱা মানুহ বিলাক ভালে আছে অ সেয়া এই হ'লগে আওঁ
বৰষুণ দিলে বৰষুণ নাপালে নে
উম নাপালে নাপালে মই এই সোনকালে সামৰি বতৰটো বেয়া হৈ অহা দেখি সোনকালে সামৰি থৈ দিলো
অ ম অঠুনি আপোনাক কথা সুধিছিলোঁ তাচট কলে নাই বুলি কলে আ মিটিঙলে গল বুলি ক'লে আকৌ
অ অ মিটিং এখন আছিলে আমাৰ এই নিধি এটা আছে মানে নিধিণ টো আকৌ পইচা কালেকশচন কৰিব লাগে লগে লগে আকৌ পইচা খিনি দি দিব লাগে যে বেলেগ লোৱা লোৱা মানুহ আহিলে দি দিওঁ অ অঁ
কিস্তি দিব লাগে নে কি
অ কিস্তি মানে চিয়াৰ আছে তাত
অ অ কেইজনী সদস্য
তিনিটা চেয়াৰ আছে তিনি এশ দিব লাগে তাৰ পাছতে আকৌ তোমাৰ হেৰি টটেল পঞ্চাছজনী আছোঁ ক
অ অ আপোনালোকে সে অদিত দি আহি লাগে নেকি
আমি অডিট দিলোগে আমাৰ অডিত হৈ গ'ল
অ আমিও এইটো সোমবাই গঘ নেস্ক আমাৰ সেই কেচবুক খন লিখি আছে
আহ
অহা সোমাই দিমগে আৰু এইকেইদিনত মানে লিখি হবগে তাৰপিছ মোৰ আমাৰ লৰা ছোৱালী খিনি পইচা হোৱাৰ কাৰণে মানে সদস্য যাবও নোৱাৰে ময়ো
কোনে কোনে লিখিছে কেচবোক কোনে লিখিছে
এই ওচৰৰ নবৌ এজনীয়ে
অ অ অ অ ফেচবুকখন লাগ নে ইমান দেৰি লাগিছে ন সিদিনা মানে কিমান দিনতে দিয়া হৈছিলে এইটো মেছেজো কেতিয়াবাতে দিছিলে
নহয় সেই লিখাই নাছিলে এই সময় উ সময় পোৱা নাছিলে মাজে মাজে লিখি আছে মানে ৰ ৰৈ সেইফালে সেইফালেও কৰি থাকে বোলে। আজি মই গৈছিলো গৈ পেলাই আহি কিবা এটা ধৰিব নোৱাৰিছিলে শিকাই মেলি থৈ পেলাই গৈ পেলাই আহিলোোগে তাৰপা হ'ব আৰু বেছি নাই লিখিবলে। হলো কৈ থৈ আহিছো আপুনি আমি এইটো সোমবাৰে যাবতোনুৱাৰো নেক্সট সোমবাৰ মানে আমিতি আজৰি হ'মগে আৰু তেতিয়া যামগে আৰু মানে আমাৰ প্ৰচিডিঙো চাৰিখন লিখিবলৈ আছে যে। এই প্ৰচিদিংখিনি লিখি লিখি হোৱাৰ পিছত যাম আৰু।
অ এই প্ৰচিডিং বোৰ চাৰিখনকেই লিখিব লাগিব।
চাৰিখনকে লিখিছো মানে মোৰ এতিয়া আপোনাৰ মে' মাহৰ খিনি লিখিবলৈ আছে মে' মাহৰ খিনি লিখিলে মানে আমি আজৰি হম্ আৰু। তেতিয়া মানে টেনচন আৰামৰ অদিনি দিম। আহিব পাৰিম আকৌ অদিতিনিহ তাহেও লিখিব নোৱাৰে কে ভালকে লিখিব লাগিব যে লোন লেটাৰখন।
অ'।
সেইখন আকৌ শুদ্ধকে লিখি মেলি লিখি হ'ল এতিয়া অকল ফেচবুক খনেই পচিডিঙৰ সেই চাৰি এমাহৰ লিখিবলৈ আছে তাৰপা যাব পাৰিম আৰু অডিট দিবলৈ।
আহ অ'। এতিয়া মানে গোটৰ আগৰ যিমান হেৰি এইটো বেংকৰ পৰা কিলিয়াৰ সেইখন উলিয়াই অনা হ'ল নে নাই।
আহ। ডাইৰেক্ট ষ্টেটমেণ্ট উলিয়াই লিখা হৈছে।
অ ষ্টেটমেণ্ট লাগিব বেংকৰ।
অকণমান খেলি মেলি এটা হৈছিলে
তালৈ ফেচ কৰিবি লাগিব তালৈও ষ্টেটমেণ্ট কেইটা লৈ যাব লাগিব আকৌ তালৈও বোলো ব্লকলৈ যাওঁ ওম। তাৰচাৰ এইবোৰ হেই অ এই উ চিনেমা আহিছিলে ন চোৱাগে হ'লগে নাই।
এই চিনেমা চাবলৈ যোৱা নাই যাম যাম আৰু এইকেইদিন মানুহ চানুহ নাই যে লগৰীয়াও নাই সেইকাৰণে যোৱা নাই আৰু।
অ চিনেমা চাবগে লাগিছিলে আকৌ।
ওলালে যা চিনেমাখন বোলে বৰ ধুনীয়া।
উম তাকে হে। তুমি গ'লোই মেলিলে ফোন চোন কৰিবাচোন বাৰু আমিও যাম। না চোৱা না গলে মিলে ফোন এটা কৰিবাচোন। আমিও যাম।
অ যাব লাগিব ৰব চবে টমটম এখন ভাড়া কৰি পেলাই।
উম।
আপোনাৰ লগ গৈকেইজনো যাম বুলি কৈ আছে আৰু।
অ এই উচৰত বোৱ হতৰ ভালনে?
চবৰে ভাল এইখিনিত।
অ'। নহয় মানে কি এতিয়া আকৌ এইবাৰে মানে, নহয় আকৌ এইবোৰ, ঋতু পৰিৱৰ্তন হৈছে যে।
খেতি পথাৰত লাগিছে যে এইবাৰ। চবৰে কতি, এতিয়া আৰু মানুহৰ চাবলে সময় নাই নহয়।
অ', ন তোমালোকৰ মা যে অপাৰচন কৰিছিলে, হেই এতিয়া একদম সুস্থ নে?
উম, এতিয়া সুস্থ, এই মাছ চাছ ধৰি খাই থাকে নহয়, জাকৈ মাৰিয়ে থাকে।
অ', পইচা পাতি কিবা চৰকাৰৰ ফালৰ পৰা পালাানে নাই?
নিদিলে নহয়। এই মাজতে আমাৰ এইজন ওচৰৰ বিধায়কজন আগৰ যোনজন এতিয়া হেৰি হল তেখেতে কিবা দিলে বোলে, কিমান দিলে জানো, মই ইমান নাজানো বাৰু সোধা নাই। এনেকে সেইটোহে বাকী একো নাপালে নহয়, চব আমাৰ নিজৰ পইচাহে গ'ল।
অ' আয়ুস্মান কাৰ্ড নাছিলে নেকি?
প্ৰথমতে আয়ুস্মান কাৰ্ড থাকিলেও, দিব লগীয়া কেইটা দিব লাগেই যে। ডক্টৰে, ডক্টৰে পাঁচ হাজাৰ টকা লৈছে আৰু চাওঁতেনে ক'তনো। ডক্টৰে দহ হাজাৰ খুজিছিলে। আমি আকৌ দিব নোৱাৰো বুলি কলো মানে।
অ'।
সেকাৰনে পাঁচ হাজাৰ দিলো, পাঁচ হাজাৰতে হৈ গ'ল আৰু। পিছত আকৌ কিবা এটা খুজিছিলে, মই দিবগে নোৱাৰি মানে পইচা পাতি মিলাব নোৱাৰিলোঁ, চব ফালে ময়ে সেই কৰিছো যে, পিছত এ আমাৰ দিলে নেকি দুহেজাৰ।
অ'।
নাই দিয়া যদিওঁ নাজানো বাৰু।
অ', অ'। অ', ঠিক আছে তেতিয়া হ'ব দিয়া, মইও ভাত বাহুগে। এতিয়া ভাত দিওঁগে দেই।
অ', ঠিক আছে, ঠিক আছে।
অ', বৰ্তাই খাইয়ে আছে বাৰু, মইহে খোৱা নাইকিয়া, ছোৱালী লৰা-ছোৱালী হালে খোৱা নাইকিয়া।
অ', অ', ঠিক আছে খাই মেলি লক, টাইমো হ'ল আঠটা বাজিলে। বৰষুণো দি আছে, খাই লওঁক ধুনীয়াকে। উম, উম।